হেল্ল'। অ'। অঁহ কোৱা কি কৰি আছা?
মই ঘৰতে আছোঁ। ক'ত আছা তুমি?
মই ঘৰতে আছোঁ আজি চানডে নহয়।
অ চানডে কাৰণে বন্ধ। ন তোমালোকৰ কালি যোৱা শনিবাৰো বন্ধ আছিলে নেকি?
ফ'ৰ্থ চেটাৰ্ডে বন্ধ থাকে।
ছেকেণ্ড চেটাৰ্ডে আৰু ফ'ৰ্থ চেটাৰ্ডে। আৰু তোমালোকৰ সেয়াত বন্ধ নাছিলে মহৰমৰ দিনা বন্ধ নাছিলে?
আ মহৰমত বেংক হলি দে নাথাকে।
অ আমাৰ স্কুল আমাৰ অফিচ বন্ধ আছিলে মহৰমৰ দিনা কিন্তু স্কুল বিলাক বন্ধ না ছিলে জানা।
তোমালোকৰ চেন্ট্ৰেল হলিদে যে
অঁ আমাৰ চেন্ট্ৰেল হলিডে কাৰণে বন্ধ বন্ধ আছিলে। আমাৰ বাৰু আছিলে কিন্তু স্কুল বিলাক কিয় বন্ধ নাছিলে বা?
স্কুলৰ নাজানো কিছুমান স্কুল বন্ধ দিয়া নাই কিছুমান দিছে। আমাৰ ইয়াৰ বন্ধ দিছে অম্বুবাচীৰ কাৰণে মেছেজ দিছিল।
অঁ অঁহ
মহৰম কাৰণে নহয়।
অঁ ইহঁতৰ অম্বুবাচীৰ কাৰণেও নিদিলে মহৰমক কাৰণেও নিদিলে। অৱশ্যে পৰীক্ষা চলি আছিল ভালে হ'ল একে লেঠাৰিয়ে পৰীক্ষাও শেষ হৈ গ'ল।
অঁ সিহঁতৰো পৰীক্ষা বুধবাৰে বুধবাৰ মানে শেষ হৈছে।
অঁ অঁ অঁ তুমি এতিয়া বাহিৰত যাব লাগে নে? সদায় বাহিৰত যোৱা ন?
আমি সদায় বাহিৰত যাওঁ আমাৰ চিটিৰ ভিতৰত নাই।
তোমালোকৰ সেয়াখন আজিকালি অফিচটো এইখিনিত নাই নেকি?
আমাৰ অফিচটো এতিয়া গৈছে এ বি চি লেপ আমাৰ এই ৰাজীৱ ভৱনৰ ফ্ৰণ্টে ফ্ৰণ্টে।
অ এইখিনিত নাই আৰু ন এতিয়া আগতেতো ইয়াতে আছিলে।
উম, ইয়াৰ পৰা যোৱা বহুত বছৰ হ'ল চাৰি বছৰ মান হ'ল।
অ আৰু তোমালোকৰ কিবা পৰীক্ষাও হৈছিলে যে কি প্ৰমোচনৰ পৰীক্ষা নেকি?
নহয় যোৱাকালি পৰীক্ষা হৈছিলে এইবিলাক ইয়াত টেষ্ট হয়। এ তামানে এইটো এ বছৰত এবাৰ টেষ্ট লয়। সেইবিলাক এইবিলাক অনলাইন পৰীক্ষা।
অ আচ্ছা অনলাইন হয়।
উম তাতে উম তাতে অফিচত গৈ পেলাই অনলাইনত আৰু মোৰ নামটোৱে চাই পেলাই তাতে অনলাইনত বহিছোঁ চাইন কৰিছোঁ। কৰি পেলাই তাতে অনলাইনতে কুয়েচন বিলাক আহিছে তাতে কুয়েচন বিলাক চাবমিট কৰি দিছোঁ।
অ আজিকালি কিবা এটা ওলাইছে নেকি? ই এছ আই চি কিবা লিমিট ওলাইছে নেকি? ইমান টকা দৰমহা পালে আৰু ই এছ আই চি নাপায় বা কিবা এনেকুৱা আছিলে নেকি? নেকি কিবা।
ই এছ আই চিৰ ই এছ আই চিৰ ইয়ে ই এছ চাই চিৰ নেজানো। পি এফৰ টো এনেও বিশ হাজাৰ টকা বেছি হ'লে কি কয় পি এফ নাপায়।
কিন্তু এ পি এফ পাইতো পি এফ কিয় নাপাব আকৌ।
পি এফ বিশ বিশ হেজাৰ চেলাৰী বেচিক চেলাৰী যাৰ হয় সি কি কয় পি এফৰ কাৰণে এলিজিবুল নহয়।
হয় নেকি? অ এতিয়া তুমি দেখিছা নে ভাইটি এটা বস্তু আমাৰ ই এছ আই চি হস্পিতেল খন ইমান ডাঙৰ কৰিলে, ইমান ধুনীয়া কৰিলে। ম মই গৈছো। ৰিচেন্টলি তাৰ মে আমাৰ এগৰাকী কলিগৰ অপাৰচন হ'ল। তোমাৰ সেয়া চিষ্টৰ অপাৰেচন হৈছে।
আহ।
এ এডমিট কৰাইছে, নতুন বিল্ডিংটোত ৰাখিছে, কিমান ধুনীয়া। অ' মানে ফৰ্ট উম।
এতিয়াৰ পৰা সেইখন মডেল হস্পিটেলখন হৈ যোৱাৰ পিছত এতিয়া আৰু ক'লৈকো ৰেফাৰ নিদিয়ে। এতিয়া তাতে চব হব। তুমি, তুমি ধৰি লোৱা তোমাৰ ডিচপেঞ্চৰী খন য'ত আছে, তুমি ডিচপেঞ্চৰী খনৈ গ'লে, তোমাক কি কয়, তাতে সিহঁতি যিখিনি লাগে সেইখিনি দি দিলে প্ৰাইমেৰী আৰু য তোমাক কি কয় পঠিয়াবলে তোমাক কি কয় ম ডাইৰেক্টলি। বেলতলালৈ কি কয় তালৈ ৰেফাৰ কৰি দিব।
তুমি মানে বিশ্বাস নকৰিবা কিমান ডাঙৰ। আমি গৈছো একদম ফৰ্থ ফ্ল'ৰলৈকে দেই, তাইক ফৰ্থ ফ্ল'ৰত ৰাখিছে। আৰু ত অ আমাৰ জি এম চি খনত কেও ডাঙৰ।
সেইখনত এতিয়া কি কয়, গোটেই চব চিকিৎসা তাতে হ'ব।
চব চিকিৎসা মোৰ যেতিয়া গ'ল্ড ব্লাডাৰৰ অপাৰেচন হৈছিলে মোক তো ৰেফাৰ দিছিলে ন। কিন্তু এতিয়া আৰু ৰেফাৰ নিদিয়ে এতিয়া তাতেই চব অপাৰেচন হয়।
এতিয়া ক'তো কলৈকে অপাৰেচন আনি দিয়ে।
অ'আৰু শুনিছো হাৰ্টৰো সেয়া হব আৰু কি এই যে শ্বিলঙৰ নগিমছৰ অৰ্থপেডিক তেওঁ ইয়াতে দিন হৈ আহিছে।
আচ্ছা।
কিবা বৰ পূজাৰী, ভাস্কৰ বৰ পূজাৰী নেকি বা। নগ্ৰীনছ হলটো বহুত ডাঙৰ ন শ্বিলঙৰ।
অ'তাৰমানে ই এছ আই চিৰ দিন হৈ পেলাই আহিছে।
হৈ আহিছে। এই ৰিচেন্টলি মই এ নিউজত পাইছো। আৰু তাত তে তোমাৰ ফৰ্টি ইয়াৰ্চৰ প্ৰতেক বছৰে ফৰ্টি ইয়াৰ্চৰ ওপৰৰ মানুহৰ পুৰা ফুল বডি ফ্ৰী চেক আপ কৰে।
অ'তেনেহ'লে ফৰ্টি ইয়াৰ্চৰ ওপৰত হলে তেনেহলে ময়ো কৰাব পাৰিম।
মই নিজেও কৰাব পাৰিলো হয়, কিন্তু মই কৰোৱা নগল দিয়াচোন। অ' মই তোমাক ক'বও পাহৰি গলো। কব পাৰিলে তুমি গ'লাই যাবই
উম, মই ই এছ আই চি এটা বস্তু কি কয় মোৰ তাৰে এতিয়া আপডে হৈ থকা নাই মই সেইটো আপডে কৰিব লাগিব খনলে গৈ। মোৰ যে ফোন নাম্বাৰটো আগতে কিবা এটা দিয়া আছিল সেই নাম্বাৰটো তু ভেলীদ নাম্বাৰ নহয়। আৰু সেই নম্বটো চেঞ্জ কৰিব লাগিব।
হয় তুমি তাতে প্ৰথম যাব নালাগে প্ৰথম তুমি মইতু এইবিলাক কৰিয়ে থাকো ন অফিচত, প্ৰথম তুমি তোমাৰ যোন টো ই এচ আই চিৰ ইঞ্চুৰেঞ্চ নাম্বৰ আছে ন সেই ইন্সুৰেন্স নাম্বাৰটোয়ে দি লগিন হব লাগিব। নিজৰ কম্পিউটাৰেদি হা মানে নিজে আৰু
লগ ইন হ'বলে লগ ইন মই মোৰ মোবাইলটো কৰিছো উবাংৰে লগিন কৰিলে অতিপি আহে, অতিপি কি কয় সেই নাম্বাৰটোত যাই
অ তেনেহলে তুমি এইটো প্ৰথম কাম তোমাৰ কোনে কৰিব লাগিব জানা? তুমি এইটো অফিচত গলে নহব এতিয়া তুমি প্ৰথম কাম কৰিব লাগিব তোমাৰ অফিচটোৰ নাম কি? এচ কি? এছ আই এছ এছ আই এছৰ এমপ্লয়াৰে তেওঁলোকৰ এম্প্লয়াৰ আই ডি দি খুলি পেলাই তোমাৰ নামৰ এগেইনষ্টত সেই ফোন নম্বৰটো দিব লাগিব, দিলে সেইটো ব্ৰাঞ্চ অফিচত গুচি যাব।
হয় নেকি? তেনেহলে কাইলে মই ৰাতিপুৱা অফিচলে যামেই।
অ তুমি তাতে কবা আগতে যে মোৰ ফোন নম্বৰটো চেঞ্জ কৰি দিয়ক তেতিয়া সিহঁতি চেঞজ কৰি দিব তেতিয়া তুমি ব্ৰাঞ্চ অফিচ যাবা। তাৰ পিছত আৰু এটা কথা কওঁ শুনাই এতিয়া ব্ৰাঞ্চ অফিচ এতিয়া এইটোত যাব নোৱাৰা তুমি।
অনুৰাধাটো নহয় নেকি?
অনুৰাধাটো এতিয়া ব্ৰাঞ্চ অফিচ কৰি থোৱা নাই, অনুৰাধাৰটো কিবা বেলেগ কৰি দিলে। মানে ই এছ আই চিৰে হয় কিন্তু এইবিলাক ৰিলেটেড বস্তু টো তুমি যাব লাগিব এতিয়া দিছপুৰ।
আহ।
গম পাইছা? দিছপুৰত এখন অফিচ আছে ব্ৰাঞ্চ অফিচ সেই তাতে তুমি যাব লাগিব। তাৰ মানে আজিকালি তপনৰো এইবিলাক আছে ন? তাৰো সেই মই সেয়া কৰিছিলো আপডেট কৰিছিলো কৰোতে আমি তালৈ গ'লো তেতিয়া কৈছে এতিয়া এইবিলাক ইয়াত কৰে দিছপুৰত কৰে।
অ মই সেইটো ফোন নম্বটো আপডেট কৰিলে, তাৰমানানে মই তাতে উমাঙত চাই থাকিব পাৰো নহয়। উমঙত চাই উমঙত চাই থাকিলে তাৰ মানে মোৰ কিমান টকা জমা হৈছে এতিয়ালৈকে তাৰ মানে মোৰ কিমান টকা তাৰ মানে তেওঁলোকে খৰচ কৰিছে মোৰ নামত। সেইবিলাক গোটেই ডিটেইলছবিলাক তাতে পায়। কিন্তু পাই কিন্তু ফোন নম্বাৰটো এয়া নাই কাৰণে কাৰণ মোৰ লগ ইন কৰাৰ লগে অ টি পি আহে, অ টি পি তাৰ পাছত মই ভাবিছো মোৰ নাম্বৰটো আছে চাগে? অ'টি পিলে ৰখি ৰখি ৰখি তাৰপিছত নাম্বাৰটো চাইছোঁ বেলেগ এটা নাম্বাৰ আছে মোৰ।
অ অ এতিয়া তুমি এইটো প্ৰথমতে তোমাৰ এমপ্লয়াৰক কোৱা। এমপ্লয়াৰে তোমাৰ এইটো চেঞ্জ কৰিব, কৰি কৰি পেলাই তুমি ব্ৰাঞ্চ অফিচত ৰিকোষ্টটো পথাব লাগিব, মানে তুমি নিজে গৈ যদি কোৱা মোৰ ফোন নম্বৰ টো ভুল হৈ আছিল এইটো মোৰ কৰা হৈছে পি কৰা হৈছে আপোনালোকে এইটো সেয়া কৰি দিয় এ এপ্ৰুভ কৰি দিয়ক। তেতিয়া এপ্ৰুভ কৰি দিব। নগলেও কৰিব লাগে কিন্তু গ'লে কৰিলে সোনকালে হয় আৰু।
মই কি কয় এনেও গৈ পেলাই এইচ্ছাৰ লগত কাইলে কাম আছে এইটো এইচ্ছাৰেহে কৰে আমাৰ।
অ।
এইচ আৰৰ ওচৰলে যাম গৈ পেলাইটো বাহয়া কৰাই ল'ম।
কৰি ল'বা এইবিলাক আপ টু ডেট কৰি থব লাগে।
এইবাৰ পি এফৰ এই জুলাই মাহত কি কয় ইণ্টাৰেষ্ট বিলাক দিব নহয়।
হ।
এইট পইণ্ট টু ছিক্ নে কিবা এটা যে গভমেণ্ট
কিন্তু আমাৰ ইণ্টাৰেষ্ট ক'ত আহিব, আমি পইচাবোৰ ওলাই হে থাকোঁ ন।
এইটো উলিয়ালে কি পায় জিমান। ফাষ্ট পাৰ্ট যদি জিৰ' হৈ থাকে সেইটোত কি কয় তাৰ মানে ইণ্টৰেষ্টটো একোয়েই নাপাব নেকি।
কম পাই আৰু জিৰ' হয়তো নাথাকে। কিন্তু অলপতো থাকেই কিন্তু অলপ কম। পাই আৰু আমি ওলাই থাকোঁ কাৰণে। কিন্তু ছেকেণ্ড পাৰ্ট ওলাবই নোৱাৰি ন ছেকেণ্ড পাৰ্টতো বহুত জমা হৈছে। কিন্তু ওলাব নোৱাৰি।
অ ছেকেণ্ড পাৰ্টটো কিন্তু নাই মোৰ ফাৰ্ষ্ট পাৰ্টটো এতিয়া জিৰ' হৈ আছে। মই একেবাৰে এইটিন হাড্ৰেড হৈছিল এইটিন হুন্দ্ৰেদটো ওলাই দিলোঁ।
অহ।
মই তাৰমানে অকমান হ'লে লাগি থাকে
অলপ ইণ্টাৰেষ্ট কম আহে আহিব কিন্তু বহুত কম আহিব।
কম আহিব। সেইটো দুই তাৰিখে। এতিয়া তুমি পি এফ টো যদি খোলা, চেক কৰা এইটোত বন্ধ হৈ আছে সেইটো দুই দুই তাৰিখে খুলিব তাৰ মানে সিহঁতি আ খুলিব দুই তাৰিখৰ লৈকে গোটেই খিনি মাধ্য পিছন হেৰি কৰি আছে।
অহ, আচ্ছা আচ্ছা।
গোটেই কেলকোলেচন কৰি আছে সিহঁতি।
অ মোৰো ফাৰ্ষ্ট পাৰ্টত বেছি পইচা নাই। পইচা ওলাইয়ে থকা যায় ন। তথাপিওঁ আৰু কিন্তু
মই উমং এপত কি কয় সেইটো কৰি পেলাই ওলাই থাকোঁ।
অ ওলাই থাকিব মানে মাহত তুমি একমাহ নোহোৱাকে ওলাব নোৱাৰা নহয়।
এক মাহ নোহোৱাকে পইচা থাকিলে ওলাব পাৰি। কিন্তু পইচা মিনিমাম তুমি ওৱান থাউজেণ্ড এ কৰিব লাগিব।
নাই নোৱাৰিটো। পইচা থাকিলেও ওলাব নোৱাৰি এক মাহ নোহোৱাকে।
পাৰি মই কি কয় মোৰ এবাৰ কি কয় তোমাৰ টুৱেন্টি ফৰ হানড্ৰেড আছিল মই বাৰশ টকা উলিয়ালোঁ। ওলাই পেলাই সেইটো আঠ দিনৰ পিছত সোমাই গ'ল। সোমোৱাৰ পিছত বাৰশ টকা থাক থাকিলে তাৰপিছত মই আকৌ আঠ দিন হৈ যোৱাৰ পিছত এ পইচাটো সোমোৱাৰ পিছত আৰু ধৰি লোৱা কি কয় ছয়, সাতদিন পিছত আকৌ এদিন মাৰিলোঁ। মাৰা পিছত আকৌ কেইটা উঠে অ ৰোল মানে তাতে ইলনেচটো আহে। মই সেইটোৱেই দি দিওঁ।
প্ৰত্যেকবাৰ ইলনেছে দিয়া?
যিটো আহে যদি ইলনেচটো থাকে, মই ইলনেচটোৱে দিওঁ।
ইলনেছটো থাকেই। কিন্তু ইলনেছত তোমাৰ একমাহ হ'ব লাগে বুলি কয় শুনিছোঁ।
নাই, মই মই কিন্তু উলিয়াইছোঁ। মই কিন্তু কি কয় ইয়াত উলিওৱাত বাই খালি এবাৰ ইলনেচটো নাছিল। মেৰিজ বুলি আছিল, মেৰিজটোৱে মাৰি দিছোঁ।
গেংটক, দাৰ্জিলিং যাম বুলি ভাবিছোঁ। তুমি দাৰ্জিলিং গৈছা ন ভাইটি?
বহুত বাৰ গৈছোঁ। হ দাৰ্জিলিং, গেং তাত মই বহুত বাৰ গৈছোঁ।
আচ্ছা আমি যদি দাৰ্জিলিং যাওঁ, গেংটকো যাব পাৰিম ন? ওচৰতে ন? অ।
দাৰ্জিলিং অকমান ওপৰতে গেংটক তলত আছে।
অ দাৰ্জিলিং আকৌ ওপৰত গেংটক হে তলত নেকি?
গেংটক গৈ পেলাই সেই একে, একেখিনিয়ে জেগা ধৰি লোৱা তুমি এতিয়া গুৱাহাটী গুৱাহাটীত আছা। গুৱাহাটীৰ পৰা আকৌ শ্বিলং যাবা।
অ গুৱাহাটীত আছোঁ, গুৱাহাটীত পৰা শ্বিলঙীয়া সেনেকুৱা আৰু ন? দাৰ্জিলিঙৰ সেনেকুৱা আৰু গেংটকৰ সেনেকুৱা।
ফুৰিব আহিছা, ফুৰি পেলাই আৰু গুচি যাবা নে, আকৌ বোলে আমি শ্বিলঙলৈও গৈ আহিম।
অঁ অঁ অঁ অঁ অঁ এইবাৰ ছামাৰ ভেকেশ্যনত আমি পুৰি যোৱাৰ কথা আছিলে। এনেও পুৰি যোৱাটো কেনঞ্চেল হ'ল টিকেট নাপালো। এইখিনি সময়ত বোলে ষোল্ল তাৰিখৰ নে সোতৰ তাৰিখে ৰথ য়াত্ৰা আছে। ৰথয়াত্ৰা সমহ আমি টিকেট নাপালো। চব টিকেট বুকিং। দুইমাহ আগত টিকেট কৰিব লাগে।
আৰু তুমি গেংটক, দাৰ্জিলিং গ'লে আগতে তাতে বস্তুটো চাই ল'বা। লেণ্ডশ্লাইড হৈ থাকিলে ৰাস্তা বন্ধ হৈ থাকে নহয়। সেইবিলাক বস্তু তাতে তুমি গুগুলতো চাব পাৰা। এনে ষ্টেটাচ চাব পাৰা গেংটক, দাৰ্জিলিঙৰ।
এতিয়াতো কৈয়ে আছে ন শ্বিলং যাব মানা কৰিছে ডাও কি চাউকি যাব মানা কৰিছে শ্বিলং গলে। সেইটোৱেটো লেণ্ডলাইন হৈছে কিন্তু মানুহবোৰ যায় ন এই ছামাৰ ভেকেশ্যনত সবেতোৱ গৰমৰ বন্ধৰ কাৰণে তাতেই ফুৰিব যায় বেছিভাগে
আহ কিন্তু মাৰয়া তোমাৰ সেনেকে চ কৰিলেও পাৰি আৰু অৰুণাচলত যাব নোৱাৰি এতিয়া অৰুণাচলতো হৈছে
অৰুণাচলতো হৈছে ন মোৰ যে অৰুণাচল যোৱাৰো ইমান মন আছে
অৰুণাচলত ডাৱৰ বিস্ফোৰণ হৈ পেলাই কিমান এয়া হ'ল
এতিয়া এইখিন এইখিনি সময়ত
এই কি কয় মই অম্বু বাছে চলি থাকোতে
হয় নেকি অঁ এই সেইবিলাকৰ কাৰণে ভয় লাগে ন বাকীতো একো নাই
সেইকাৰণে তুমি গেংটক দাৰ্জিলিং গ'লেও তুমি ৰিটাৰ্ণ টিকেট কৰিলেও অকণমান এয়া কৰিব লাগে কাৰণ ৰিটাৰ্ণ টিকেট কৰি পেলাই তুমি আহিব নোৱাৰিবও পাৰা তাৰ পৰা যদি কৈ দিয়ে যে আজি ৰা ৰাস্তা বন্ধ হৈ গৈছে দুদিন ৰাস্তা বন্ধ থাকিব তেতিয়া তোমাৰ টিকেটো তুমি কেনঞ্চেল কৰিব লাগিব